ভক্তি সে ভক্তিপূৰ্ণ সেৱা গ্ৰহণ কৰিব।
হয়, হয়, ধন্যবাদ মোৰো আপোনাৰ জয় জয়তে মোৰ হিয়া ভৰা প্ৰণীপাত আপোনাৰ চৰণত মই জ্ঞাপন কৰিছো। হয়, হয়, সুসন্ধা
বাকী ঘৰতে আছনে প্ৰভু আপুনি
হয় মই অকনমান মানে আমাৰ দলংখনৰ ফালে ওলাই আহিছিলো যিহেতু বতৰটো আপোনাৰ অ'। নোহোৱাৰ কাৰণে ইমানেই গৰম বাঢ়ি গৈছে আহ সেয়েহে অকনমান বতাহ খাবলৈ বুলি দলঙৰ ওপৰলৈ ওলাই আহিলোঁ।
হয়, হয়।
অ', হয়, বাকী আপুনি ঘৰতে আছেনেে নে ক'বালৈ ওলাই গ'ল?
নাই, ময়ো এয়া ঘৰৰ পধূলিতে অকণমান গধূলিৰ পৰিৱেশটো অলপ লক্ষ্য কৰিলোঁহি হয়, তাকে গৰমৰ প্ৰভাৱ আপুনি দেখিছেই কেনেকুৱা পৰিছে
অ', হয়, যিহেতু আমি গাঁৱলীয়া লোক ইমান অহ, উষ্ণতা বৃদ্ধি পোৱা নাই যদিও আপোনাৰ বহুত গৰম হৈছে যাৰ ফলত মানে, আমাৰ জলবায়ুতটো আপোনাৰ একদম পুৰা গৰম হৈ গৈছে
হয়, জীৱ জন্তু পৰা ধৰি লৈ জীৱ জন্তুৰ পৰা ধৰি লৈ মানুহলৈকে বহুত কষ্ট হৈছে থাকিবলৈ যিহেতু, গাঁৱলীয়া পৰিৱেশ বতাহ বতাহ এছাতিও মৰা নাই দিনটো দিনটো হয়, মই বাহৰ তলৰ দিন টো মই বাঁহৰ তলত এনেকে বন বননিৰ মাজতে গ পুছো অকনমান বতাহ হ ল'বৰ কাৰণে যিহেতু, আমি গাঁৱলীয়া মানুহ এইবোৰ যান্ত্ৰিক ব্যৱস্থাৰ সহায় নোলোৱাক, কৰি প্ৰাকৃতিক অলপ বায়ু ল'বলৈ আমি চেষ্টা কৰো সদায়
হয়, হয়, মই বুজি পাইছো কিন্তু যিহেতু মানে আমাৰ গাঁৱলীয়া পৰিৱেশ হ'লেও আপোনাৰ আহ ঘৰ দুৱাৰ ইমানেই মানে বৃদ্ধি হৈছে যাৰ ফলত গছ গছনিবোৰ কাটি পেলোৱাৰ ফলত আপোনাৰ গৰম দিনতো অহ, আপুনি এচাি বতাহৰ কাৰণে মানে ইফালে সিফালে ঘূৰি ফ ফুৰিব লগা হয়, বাহনিৰ তলত আপুনি চাং পাতি বহিব লগা হয় কিন্তু তথাপিতো মানে আপুনি গৰমত ইমানেই চাতি ফুতি কৰি থাকিব লগা হয় যে আহ আপোনাৰ দেহটোৱে আপোনাৰ শৰীৰটোৱে বহুত কষ্ট পায় আৰু লগত আমাৰ অসম, বা অসম যদিও এখন নদী মাত্ক দেশ তথাপিতো আমাৰ ইয়াত ইমান কাৰেণ্ট উৎপন্ন হয় যদিও বিদ্যুতটো কথা কৈছো বিদ্ৎদ্তটো মানে আপোনাৰ চৌবিশ ঘণ্টা থকা দেখিবলৈ পোৱা নাযায় যিহেতু আপুনি যে এতিয়া দিনটোৰ ভাগৰ জোৰাবলৈ বুলি শোৱা পাতিত পৰেগৈ তেনেকুৱাতে আপাৰ বিদ্যুতটো কৰ্তন কৰি দিয়া যায়, যাৰ ফলত আপুনি অকনমান ভালদৰে জোৰাবলৈও নাপায় আপুনি বিামীৰে বিচি বিচি ৰাতিটো শুব লগা হয় নিদ্ৰাত্মক মগ্ন হ'বলগীয়া হয়, কিন্তু আপুনি নিদ্ৰাত মগ্ন হবও নোৱাৰে
হয়, এই বিষয়ে মানে এই বিষয়ে মানে, অলপ বিদ্যয়ুৎ বিভাগৰ মানুহবিলাকো অলপ জগৰীয়া বুলি মই ক'ব বিচাৰো কাৰণ যিহেতু, তেওঁলোক তেওঁলোক নিজৰ কৰ্মত আছে যদিও অলপ সাধাৰণ, লোকৰ কথা অলপ ভাবিব লাগে কিয়নো আমিও মন আমি কাৰণ, আমিও মানুহ হয় মনুষ্য হয় আমি ইজনে সিজনৰ কাৰণে সদায় জীয়াই থাকিব লাগিব ইজনে সিজনৰ কাৰণে কাম কৰি যাব লাগিব, তেখেতসকল কৰ্মত ব্যস্ত যদিও অলপ লোকৰ দুখ কষ্ট বুজিবাতটো উচিত, মোৰ মতে
হয়, তেওঁলোকে কি হলো মানে আপুনি এতিয়া চওক বিদ্যুতটো আপোনাৰ এটা খুবেই মানে, আমাৰ দৈনন্দিন জীৱনত জৰুৰী বস্তু আমাৰ সেইটো লাগেই যিহেতু ইমান গৰম গতিকে আমিও মানে, আমিও বিচাৰো যে আমিও ফেনৰ তলত অকনমান অ, জিৰাব পাৰো, অকনমান জিৰণি ল'ব পাৰো, গাটো শীতল কৰিব পাৰো কিন্তু হয়তটো তেওঁলোকৰ কি ইমান গাত খুজতি লাগে মই সেইটো নাজানো, আচলতে যিহেতু বিভাগৰ লগত মই জিত নহয়ে তেওঁলোকৰ মই তেনে ল কিবা খজুৱতিয়ে লাগে নে, পুকুৰতে কিবা খজুতি লাগে, তেওঁলোকে বিদুৎতটো কৰ্তন কৰি দিয়ে
হয়, হয়
হয়।
আৰু এইকেইদজন মই দেখিবলৈ পোৱা মতে আমাৰ ঘৰৰ ওচৰৰে এজনী মোৰ বাল্যবন্ধু এজনী ছোৱালী তেখেত বিবাহ পথত আৱদ্ধ হৈছিলে আৰু তেখেতৰ এই তিন দিন মানৰ আগতে এজনী ছোৱালী সন্তান জন্ম দিছে আৰু এই গৰমত যদি এনেকে বিদ্যুৎটো যদি অহা যোৱা কৰি থাকে সেই অকমানি ছোৱালীজনীৰ সৈতে মাকজনী কেনেকে থাকিব কষ্ট নাপাবনে তেখেতলোকে
হয় মই আপোনাৰ চিন্ত ধাৰাক মানে মই সন্মান জনাইছো যে আপুনি এজনী সৰু ছোৱালীৰ কথা ইমান মানে ছোৱালীজনীৰ কথা আপুনি ভাবিছে অ', হয় আপোনাৰ কথাটো আচলতে মিছা নহয় কিয়নো যদি ইমান গৰমত আহ ইমান উষ্ণ এতাৰ ইমান তাপ ইমান গৰম আৰু এনেকুৱা যদি বিদ্যুৎটো আপোনাৰ কাটি থোৱা হয় তেতিয়া সেই অকণমানি ছোৱালীজনী আপোনাৰ থাকিবলৈ খুবেই তেওঁ তাই মানে অশান্তি অনুভৱ কৰিব পাৰে আহ যাৰ ফলত বহুত অসুবিধা হ'ব তাইৰ বেমাৰ আজাৰও দেখা দিব পাৰে
হয় আৰু যিহেতু এজনি সৰু ছোৱালীক কণমানিক সৰুৰ পৰা যেনেকে তুলি তালি ডাঙৰ কৰা হয়। নিজৰ প্ৰাপ্তবয়স্ক নোহোৱালৈকে তেখেতক মাক বাপ পেকে সদায় লক্ষ্য কৰে যে কষ্ট নিদিয়াকৈ সদায় ডাঙৰ কৰিব পাৰে কিন্তু এতিয়া ই এনেকে অৱস্থাত এনেকুৱা পৰিৱেশত কেনেকৈ সেই ছোৱালীজনী ডাঙৰ হ'ব।
হয় হয় মই বুজিছো। আপুনি বহুত চিন্তা কৰিছে তাইৰ বাবে আৰু চিন্তাটো মানে চিন্তা হ'বই কাৰণ আপোনাৰ আপোনাৰ মানে মনতো যে মানৱতা জীয়াই আছে মই সেই কথা আপোনাৰ কথাৰ পৰাই মানে অনুভৱ কৰিব পাৰিছো আচলত তে আচলতে আজিকালি মানুহবোৰ এনেকুৱা আপোনাৰ তেওঁলোকৰ মানে লোকৰ কথা চিন্তা কৰিবলৈ সময় নাই। তেওঁলোক সবেই নিজক লৈয়ে ব্যস্ত থাকে সেয়েহে মানে আপোনাৰ যিহেতু স সৰু ছোৱালীজনী সেই সৰু ছোৱালীজনীৰ কথা আপুনি মই চিন্তা কৰিব লাগিব। সেয়াতটো আপোনাৰ বিদ্যুৎ বিভাগৰ মানুহ আহি সেয়া নাচায় এ তেওঁৰ কথা নাভাবে সেই ছোৱালীজনীৰ কথা নাভাবে গতিকে আ আপুনি মই যদিও চিন্তা কৰিছোঁ চিন্তা কৰিও আচলতে আমি তাৰ একো সমাধান কৰিব নোৱাৰো কিয়নো বিদ্যুৎ বিভাগ আমাৰ মতে নচলে
হয় এইটো এটা চৰকাৰী বিভাগ হয়। সেইটো সদায় চৰকাৰৰ মতে চলিব ইয়াত আমি মাত মাতিব নোৱাৰোঁ হ'লেও আমি কিবা এটা পাৰোঁ যদি সেই বিষয়ে আমি মাত মাতাটো উচিত হ'ব কাৰণ আমি সমাজ আমি সৰুৰ পৰা আমি দৰিদ্ৰতাৰ মাজত থকা সমাজ।
হয় হয়।
গাঁৱত আমাৰ এতিয়া বাৰিষা কাল যদিও আমাৰ বানপানীত আধা ঘৰ ডুবি থাকে আমাৰ গাঁৱৰ ৰাস্তা পদলি ছিগি এদাই গৈছে ইয়াৰ বিষয়ে অলপ চৰকাৰে মই বিচাৰো চৰকাৰে অলপ ইয়াৰ ওপৰত পদক্ষেপ লোৱাটো উচিত
হয় আপুনি ঠিকেই বুজিছে। কাৰণ কিয়নো আ চৰকাৰে প্ৰতিটো ব্যৱস্থা ওপৰতে অকনমান হলেও যদি চকু কু ফুৰাই তেন্তে আমি লাভাম্বিটো হ'ম কাৰণ চক আমি গাঁৱলীয়া মানুহ আমাকো বিদ্যুৎৰ প্ৰয়োজন হয় তেওঁলোকে যদি তাৰ ওপৰতো কিছুমান পদক্ষেপ গ্ৰহণ কৰে আমি তাৰ পৰাও লাভাম্বিত হ'ব পাৰিম আৰু আপুনি যিহেত বানপানীৰ কথা ক'লে আমি খেতি বাতিৰ লগত জড়িত লোক আ আমি খেতি বাতি কৰিয়ে আমাৰ জীৱিকা উপাৰ্জন কৰিব লাগে সেয়ে এতিয়া আপোনাৰ নদীৰ ফলত বানপানীৰ ফলত আমাৰ যোনবোৰ আমি কঠীয়া ৰুইছো সেইবোৰ পানীয়ে উটুৱাই লৈ গৈছে। হয় সেই বিষয়েও যদি অকনমান চৰকাৰে চকু কাণ দিয়ে। হয়তো তেতিয়া আমি লাভাম্বিত হম বুলি মই ভাবো চৰকাৰে কিবা পদক্ষেপ যদি গ্ৰহণ কৰে এটা মান থাউৰ নিৰ্মাণ কৰে।
হয়, হয়, চৰকাৰে আচলতে, চৰকাৰে আচলতে একো বেয়া কৰিছে বুলি মই ক'ব বিচৰা নাই। চৰকাৰে ভালো কৰিছে। ইতে বোৰ মাজতে এই মাইকী মানুহক সয়াও অৰুণোদয় আঁচনি দিছে। ছোৱালীবিলাকক নিযুত মইনা দিছে। আমাক বিনামূলীয়া ৰাচন দিছে কিন্তু তাৰ মাজতো কিছুমান সুফালৰ অন্তত আছে আজিলৈ আজিয়ে। আপুনি বুজিব পাৰিছে হয়তো তেখেতলোকে যদি তেখেতক কে যুৱ প্ৰজন্মক বা গাঁৱৰ মানুহক সহায় কৰিছে মই ভাল পাইছোঁ। হ'লেও অকমান পৰিৱেশৰ অৱস্থা পাতিবিলাক অলপ বু গুৰুত্ব দিয়াটো উচিত কাৰণ এতিয়া আমাৰ এইখন গাঁওখন আপুনি সৰুৰ পৰা দেখিছে ময়ো দেখিছোঁ। বানপানী হলে বানপানী হ'লে কেঁচুৱা লৈ পেলাই বিচনাৰ ওপৰত উঠি থাকিবলগীয়া হয়। ল'ৰা, ছোৱালী অহ যে তেখেত কে আমাৰ পিছালৰজনী মেঠাৰিটো অলপ যদি দীঘল কেজনী অল সবলকে বন দিলেহেঁতেন। হয়তো আজি আমাৰ ল'ৰা, ছোৱালী বিলাকে এই এই অৱস্থা দেখিবলগীয়া নহল হহেতেন।
অ, হয়, অ, হয় মই লৈখো কৰিছো। অ, হয় বাকী আপুনি কি কৈ আছিলে আকৌ এবাৰ কওকচোন?
মই কৈছো ক'ব বিচাৰিছিলো যেনেকে আমাৰ এতিয়া ল'ৰা চোৱালী বিলাকে বান পানী আহিলে ধৰক বিচনাত টেবুলৰ সহায় লৈ উঠি থাকিবলগীয়া হয় বা থাকিবলগীয়া হয়।
হয়।
এই এই আমি অৱস্থাতটো আমি সলাব লাগিব আমাৰ গাঁওৰ মানুহখিনিয়ে যদি চৰকাৰে যদি এটা ভাল কে ম আঠউীজনী গঢ়িলেহেতেন উচ্চ সৱলকে তেতিয়া হয়তো আমাৰ ৰাইজে আজিকালি এতিয়া এই পৰিস্থিতি দেখিবলগীয়া নহ'ল।
হয়। হয়, হয়।
ইয়াৰ বাবে আমি এখন ৰাজহুৱা সভা দিয়াটো উচিত হ'ব বুলি মই ভাবোঁ। নামঘৰৰ মাছমজিয়াত আমি আমাৰ বিধায়ক মহোদয়ক মাতি তেখেতক আমি অপ্ৰায়ণ আহ্বান জনাব লাগিব যে আমাৰ গাঁৱত এটা সবল মেথাউৰি লাগে যাৰ বাবে ৰাস্তা শাষাত ছিকি নাওক বা লোকৰ ঘৰত পানী নোসোমাও
হয় আপুনি এইটোত ঠিক বহুত খুবেই মানে ভাল চিন্তা কৰিছে বুলি মই আপোনাক কম। যে আপুনি বিচাৰিছে আহ, বিধায়ক মহোদয়ক মাতি আনি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি সকলো ৰাইজক ইয়াৰ বিষয়ে আহ অৱগত কৰোৱাতটো এইটো এটা খুবেই ভাল চিন্তা। মই যাক আপোনাক সন্মান দিছো এই চিন্তা কৰাৰ বাবে হয় মই ভাবো অতি সোনকালেই ৰাইজে এই সভাখন অনুষ্ঠিত কৰি আপুনিয় যাতে এই দায়িত্ব ভাগি লৈ আহ, এখন সভা অনুষ্ঠিত কৰি আহ, বিধায়ক মহোদয় মাতি আনি এটা ভাল মাথাউৰি বন্ধোৱাৰ ব্যৱস্থা কৰাত মানে অলপ হ'লেও যদি আপুনি অকনমান সহায়ৰ হাত আগবঢ়ায়। তেন্তে আপোনাৰ লগতে আমাৰ গাওখনো আপোনাৰ লাভান্বিত হ'ব বুলি মই ভাবো। আৰু যিহেতু আপুনি কৈছে যে বানপানীৰ ফলত আমাৰ আহ, যোনসকল কণ, কণ শিশু তেওঁলোকো এনেদৰে বিচনাৰ ওপৰত উতি থাকিব লগা হয়। বহুতো বেমাৰ আজাৰে তেওঁলোকৰ মানে গাত দেখা দিয়ে তেওঁলোকৰ শৰীৰত দেখা দিয়ে।
হয়।
সেয়েহে যদিহে আপুনি এটা এনেকুৱা পদক্ষেপ গ্ৰহণ কৰি সকলো ৰাইজক সজাগ কৰে। তেন্তে আমি সকলোৱে লাভৱান হম বুলি মই ভাবিছোঁ।
হয়, আৰু এই ক্ষেত্ৰত আমাৰ গাঁৱৰ যুৱক-যুৱতীখিনিও অকণমান হাত দিয়াটো ভাল হ'ব বুলি মই ভাবোঁ। কাৰণ কিয়নো মেথাউৰিতটো গঢ়ি মেথাউৰি এটা আপুনি জানে আমি আমি জ্ঞাত যে, আপুনিও জ্ঞাত। আমাৰ গাঁৱত এটা মেথাউৰি আছে। বৰ্তমান অৱস্থাত আৰু সেই মেথাউৰিটো অলপ অলপ ক্ষতি হৈছে। সেই মেথাউৰিটো অলপ ভাগি গৈছে। আমি যদি গাঁৱৰ প্ৰতি ঘৰ যদি ব্যক্তি মানুহৰ ঘৰ পৰা যদি এডাল এডাল বাহঁকে নি পেলাই যদি আমি তাত গুজি থৈ আহোঁ, তেতিয়াও হয়তো অকণমান সমস্যাৰ পৰা আমি দূৰত থাকিব পৰা হ'ব।
হয় নিশ্চয়। কিন্তু আপোনাৰ দৰেতটো সকলোৰে চিন্তা শক্তি নহয় যে সেই কথাটো ভাবি বা আপোনাৰ কথাটো মানি পেলাই যে সকলোৱে ওলাই আহি এডাল-এডাল বাঁহ লৈ তাত আহ গুজিবলৈ যায়। কিয়নো মানে আপোনাৰ আ আজিৰ আজিৰ সমাজ খন কেনেকুৱা, আচলতে মই সমাজখনৰ কথা ক'ব লাগিব যে মই কলোৱেই। হয়, আজিৰ সমাজখন মানে সকলোৱে এ' নিজৰ কথাতটো আপোনাৰ অলপ বেছিকৈ মানে চিন্তা কৰে।
হয় হয় চবেই নিজক লৈ, চবেই নিজক লৈ, এই ব্যস্তশীল দুুনিয়াত ব্যস্ত হৈছে।
হয় তেওঁলোক সকলোৱে নিজক লৈ ব্যস্ত, কাৰো-কাৰো মুখলৈ চাবলৈ সময় নাই।
পৃথিৱীত আজিকালিৰ দিনত কোননেও কাৰো কথা ভাবিবলৈ অলপো সময় নাই। সকলোৱে নিজকে লৈ ব্যস্ত নিজ পৰিয়াল লৈ, পৰিকল্পনা লৈ কিন্তু ভাবি নাচায় যে, সমাজৰ প সমস্যাখিনি নিজৰ সমস্যা। কাৰণ সম বানপানীটো যদি আহে তেতিয়া অকল সে বেলেগৰ ঘৰে ডুব নাযায়। তেখেতসকলৰ বাসগৃহও ডুব যাব। কাৰণে চবেই নিজৰ-নিজৰ দায়িত্ব বুলি ভাবি নিজৰ কামটো কৰিবলৈ মোৰ মতে, ভাল হয়।
হয়। মই ভাবো, এই কথাটো আমি ৰাইজৰ সৈতে অ' মিলি আলোচনা কৰি, আলাপ আলোচনাৰ মাজেৰে সেই মাথাউৰি যিহেতু, সেইটো বালি মাথাউৰি আপোনাৰ বাৰিষা দিনত আহ বৰষুণৰ প্ৰকোপত অ' নদীৰ পানী যে তেতিয়াই বাঢ়ি যায়। তেতিয়াই মানে, মাথৰটো ক্ষতি কৰে বুলি মই জানো। সেয়েহে আলাপ আলোচনাৰ মাজেৰে যদি, সেই মাথাউৰিটো সকলোৱে এডাল-এডাল বাঁহ হ গুজি আহ যদি সেই অকণমান হ'লেও ঠিক কৰিব পাৰে। তেন্তে আমিও, আমি সকলো বানপানীৰ পৰা অকনমান মুক্ত হ'ব পাৰিম বুলি ভাবোঁ।
হয় হয় হয় আৰু এই ক্ষেত্ৰত মানে আমাৰ ঘৰৰ যিবোৰ পোহনীয়া জীৱ-জন্তু আছে গৰু-ছাগলী এইবিলাকৰো বহুত মানে সমস্যা হৈছে। ঘাঁহ খোৱা বস্তুৰ অভাৱ ভাল খোৱা পানী ভাল খোৱা পানীৰ সুবিধা নাই। গাঁওখনত গোটেই
হয়। যিহেতু এতিয়া চৰকাৰ সকলে এতিয়া চৰকাৰে যিহেতু অ' পানী টেংকিৰ আপোনাৰ ব্যয়ৱস্থা কৰিছে। সকলো গাঁৱে-গাঁৱে, আপোনাৰ দুই-তিনি কিলোমিটাৰৰ অন্তৰে অন্তৰে, আপোনালোকে সেই সুবিধা খিনি ভোগ কৰা নাই নেকি?
নাই নাই সেই সুবিধা আজিলৈকে আমি দেখাই নাই। এদিন এদিন আপোনালোকে আপুনি জ্ঞাত। আমাৰ সকলোৰে পদূলিত পদূলিত এটা এটা নল আছে। যোনটোদি পানী আহে সদায়। কিন্তু সেই পানী আহে, এমাহৰ মূৰত এদিন তাকো বোকা পানী। সেই এমাহৰ এমাহৰ পাছৰ সেই এক এক্টিং পানীয়ে মানুহে চলিব পাৰিবনে সেই বোকা পীখিনিয়ে?
হয়। মই মই বুজি পাইছোঁ যে, আপোনালোক সমস্যৰে একেবাৰে জৰ্জৰিত হৈ আছে। আপোনালোকৰ গাওঁখনকে লৈ পেলাই আপোনালোকো সেয়হে মই ভাবোঁ বোৰ সকলো ৰাইজে মিলি ইয়াৰ সমাধানৰ উপায় সোনকালেই বিচাৰিব লাগে। আৰু চৰকাৰৰ বা কৰ্তৃপক্ষৰ ওচৰত ইয়াৰ উচিত আ, সমাধান বা উচিত উত্তৰ তেওঁলোকক বিচাৰিব লাগে।
মই ভাবোঁ এখন আবেদন গোটেই গাঁৱৰ সমাজখনে মিলি এখন আবেদন আমি আমাৰ বিধায়ক মহোদয়ৰ ঘৰত আমি প্ৰদান কৰাটো উচিত হ'ব। যাতে তেওঁ এই এই যাতে তেওঁ এই সমস্যাৰ প্ৰতি এটা ব্যৱস্থা ল'ব পাৰে আৰু আমি তেওঁৰ ওচৰত অনুৰোধ কৰিব লাগিব যে এই সমস্যা অতি সোনকালে দূৰ কৰেৰে কাৰণ বাৰিষা কাল আপুনি জানে নদীৰ পানীয়ে ভৰ্তি হৈ গৈছে, ৰাস্তা ভৰি পৰিছে। ঘৰত খোৱাপানীৰ অভাৱ হৈছে।
হয়।
এনেকৈ মানুহ জীয়াই থাকিব নোৱাৰে।
অ' হয় মই বুজিছোঁ। আপোনাৰ দুখ মই বুজিছোঁ। আপুনি কিয় ইমান দুখত ভাগি পৰিছে।
মই আবেগিক হৈ গৈছোঁ।
হয় আপোনাৰ আপুনি আববিক হোৱাটো স্বাভাৱিক, আপুনি আবেবিক আ, চৰি। আ, ক্ষমা কৰিব। আপুনি আবেগ আবেগিক হোৱাটো স্বাভাৱিক।
হয় হয়।
নহয়। অ' বাকী আৰু কওকচোন আপোনালোকৰ ঘৰৰফালে খেতি বাতি আধুনিক পদ্ধতিৰে কৰা হয় নে নে আপোনালোক তে আগৰ দিনৰ দৰে
নাই নাই নাই নাই, আমাৰ ঘৰত দুটা বলধ গৰু আছে, আমি বলধ গৰুৰে আগৰ পৰা হাল বাই আহিছোঁ, খেতি কৰি আহিছোঁ, দুইটা বলত গৰু আছে, আমি নাঙলৰ সহায়ৰে আমি হাল বাওঁ। এই কেইদিনমান আগত কঠীয়া সিঁচিছিলোঁ, এটা বানপানীয়ে গোট গোটেই কঠীয়া মহতিয়ালৈ গুচি গ'ল গ'ম পাইনে?
হয় হয়, গ্ৰাম্য গ্ৰাম্য অঞ্চলত থাকিলে আপোনাৰ সেইখিনি সমস্যাটো থাকিবই। আৰু যিহেতু বৰ বৰ্তমান দিনত মই আপোনাক কৈ দিওঁ যে বৰ্তমান দিনত আপোনাৰ আধুনিকতাই গোটেই আ, অ' গোটেই মানে পৃথিৱীখনকে আপোনাৰ আৱৰি ৰাখিছে আধুনিকতাৰ ফলত মানে সকলো লাভান্বিত হৈছে, আপোনাৰ সময় সময় বচাৰ লগতে আপোনাৰ কামো সোনকালে হয় বুলি মই জানো, আধুনিকতাৰ লগত যিহেতু ময়ো জড়িত। আধুনিক পদ্ধতিৰে মই মই আপোনাক এইটোৱে মানে উপদেশ দিব বিচাৰিছোঁ যে যদিহে আপুনি পাৰে তেন্তে আ-আপুনিও আধুনিকতাক আগুৰি ল' আ, কি বুলি কয় আ, আগবঢ়াই লওক, আদৰি লওক আধুনিকতাক।
আধুনিকতাৰ কথা ময়ো নভবা নহয় কিন্তু ইয়াত টো অকণ মানে মই আৰ্থিকভাৱে আপুনি দুৰ্বল আপোনালোক সকলো জ্ঞাত।
অ' হয় হয় মই বুজি পাইছোঁ কিয়নো
কৰ্মতকে অ' আৰ্থিক অৱস্থাটো মানে অলপ দুৰ্বল। কৰ্ম যিমান কৰি তাতকৈ অলপ দুৰ্বল হৈহে গৈছোঁ মানুহজন, সেইটো কাৰণে অলপ এইবিলাক আধুনিকতাটো আদৰিবলৈ অলপমান মোৰ কষ্ট হৈছে।
হয় যিহেতু আ, আপুনি এজন কি বুলি কয় মৈধ্যমিয়া শ্ৰেণীৰ লোক। সেয়েহে মধ্যমীয়া মধ্যমীয়া শ্ৰেণীৰ লোকৰ কাৰণে এইটো এটা মানে ফটককৈ বা অতি সোনকালে এনেদৰে আধুনিকতাক আগুৰি লোৱাটো ধৰি লোৱাটো ইমানো এটা সহজ কাম নহয়।
হয় হয় হয়।
সেয়ে মই বুজি পাইছোঁ। আপুনি এনে দৈনন্দিন জীৱনত আপুনি উম, মানে আপোনাৰ আপোনাৰ উপাৰ্জনৰ মানে স্থলীটো কি?
মোৰ স্থলীটো হৈছে মই এজন হাজিৰা কৰা ব্যক্তি হয়।
হয়, আপুনি কি আপনি।
মই এজন ৰাজমিস্ত্ৰী হয়।
অ, হয় হয় মই বুজিছো অ, আপুনি। আপুনি দিন হাজিৰা কৰি পেলাই আপুনি আপোনাৰ পৰিয়ালটোক ভালদৰে পোহপাল দিব পাৰে নে মানে। ক'ৰবাত হ'লেও মানে। আপোনাৰ পৰিয়ালটোৱে অকণমান আৰ্থিক সমস্যাত মানে ভোগা যেন আপুনি দেখে।
হয় হয় হয় কোনোবা এটা কোনোবা এদিন মানে আমাৰ। পৰিয়ালত এনেকুৱা এটা দিন আহে যোনটো দিনত আমি অলপ আৰ্থিকভাৱে দুৰ্বল অনুভৱ কৰো। আমাৰ পৰিয়ালৰ ব্য্ক্তিয়ে বিশ। থা, ধৰণৰ সুখ শান্তিবোৰ মই যাতে দিব পৰা নাই মোৰ তেনেকুৱা অনুভৱ হ'বলৈ লৈছো।
হয় হয় হয় মই বুজি পাইছো আহ যদিহে আপুনি। মধ্যমীয়া শ্ৰেণীৰ ব্য্য়ক্তি হয় তেন্তে হলে তেনে হ'লে এনেকুৱা দুখ। ক, ফোৰ আপোনাৰ মাজত থাকিবই আপোনাৰ লগত সদায় থাকিব চিৰকাললৈ। অ, যদিহে আপুনি এটা পঢ়ি শুনি। আপোনাৰ বা আপোনাৰ এতিয়া দিনো নাই আপোনাৰ চাকৰি কৰিবলৈ। অ, কিন্তু যদিহে পাৰে আপোনাৰ। অ, শিশুক আপুনি পঢ়ুৱাই শুনাই। যদি এটা চৰকাৰী চাকৰি কৰাবৰ বাবে আহ উপযোগী কৰি তোলে। তেন্তে মই ভাবো আপোনাৰ সেইখিনি সমস্যা আৰ্থিক দিশত হোৱা সমস্যা খিনি দূৰ কৰিব পাৰিব।
হয় হয়।
হয় বাকী আপনি প্ৰকৃত।
মোৰো এটা ল'ৰা আছে অকণমান কণমানী সেইজনক মই। পঢ়া শুনাৰ কাৰণে মানে মোৰ এজন ল'ৰা আছে।
হয়।
পঞ্চম শ্ৰেণীত পঢ়ি আছে তাক মই পঢ়াৰ। বহুত পঢ়াৰ প্ৰতি একো অভাৱ অনুভৱ হবলে দিয়া নাই তাক মই সদায় ভালটো। চিন্তা কৰি আহিছোঁৱেই।
হয়।
যি লাগে বুলি কৈ চ'ব যোগান ধৰি আহিছো নিজৰ বস্তু একো নোলোৱাকে। নিজৰ নিজেই অভাৱত থাকি মই তাক সুখত ৰাখিবলৈ চেষ্টা কৰিছো যাতে সি এদিন। এজন চৰকাৰী কিবা বিষয়া হৈ মোৰ যাতে বুঢ়া বয়সত যাতে মোক চাব পাৰে।
হয়, আপুনি কি ভাবে আপুনি ভবাৰ দৰে আপোনাৰ আহ শিশু সন্তানটিয়ে। আহ, আপোনাক মানে এদিন সুখৰ এটা হাঁহি দিব পাৰিবনে এটা চৰকাৰী ক্ষেত্ৰত তেওঁ কৰ্মচাৰী হৈ।
সেইটো মই ভাবোঁ কিন্তু আজিকালি জানি আজিকালি যুগটো কেনেকুৱা।
হয়।
অভাৱে স্বভাৱ নষ্ট কৰে বুলি কয় হয়তো কেতিয়াবা অভাৱত স্বভাৱে। নষ্ট হ'বলৈও আছে।
অ, হয় সেইটোতো নোহোৱা নহয় কাৰণ। অভাৱেই আপোনাৰ স্বভাৱ নষ্ট কৰে বুলি সেইটো আগৰে পৰা চলি আহিছে। গতিকে অভাৱত পৰি আহ সকলো মানুহ সলনি হয় বুলি ক'ব লাগিব।
হয় হয়।
হয় বাকী আপুনি শুনা পাইছিলো আপুনি বোলে প্ৰকৃতি প্ৰেমী।
হয় মই প্ৰকৃতিৰ মাজত থাকি ভাল পাওঁ।
অ, হয় তেন্তে আপুনি এটা কাম নকৰে কিয় আপোনাৰ এবিঘামান। আপুনি যদি কিছুমান গছপুলি ৰোপন কৰে তেনেহলে আপুনি এই উচ্ছ। উষ্ণতা যি হৈছে যি গৰম হৈছে ইয়াৰ পৰাও আপুনি ৰক্ষা। পাব পাৰিব আৰু যিহেতু দিনক দিনে আপোনাৰ। পৃথিৱীৰ উত্তাপ বাঢ়ি বাঢ়ি গৈ আছে আপোনাৰ গোলকীয় উত্তাপ বৃদ্ধি হৈ আছে আহ, কিছুমান। সেউজ গৃহ গেছ আপোনাৰ বায়ুমণ্ডলত বাঢ়ি যোৱাৰ ফলত, আহ আপুনি যদি দুজোপা দুবা তিনিজোপা যদি গছ ৰুৱে তেন্তে হ'লে আমাৰ বায়ুমণ্ডলত আপোনাৰ অক্সিজেনৰ মাত্ৰাও বৃদ্ধি পাব।
এই কথা মইও নভবা নহয়। ময়ো এক আমাৰ ঘৰৰ মানে চৌ কাষতে মই কঁঠাল, আম
আমলখী এনেকুৱা জাতীয় মানে ফল মুল গছ ৰুইছো যাতে মোৰ ল'ৰা-ছোৱালীকেইটাও গ্ৰহণ কৰিব পাৰে বা খাব পাৰে।
হয়।
বা নিজৰ পৰিৱেশটো অলপ সবল কৰিবৰ বাবেও ৰোৱাৰ নিচিনা হৈছে।
হয় সেইটো আপুনি বহুত ভাল কাম কৰিছে বুলি মই কৈছো। আপোনাৰ সেই আপুনি যোনটো মানে কাম কৰিছে সেয়া আজিৰ দিনত আচলতে বহুত কম মানুহেহে কৰে। আৰু যিহেতু আপুনি গছ ৰুইছে গতিকে গছজোপাই আপোনাক চাও দিব। তাৰ লগতে অক্সিজেন দিব, ফল মূল দিব, গতিকে তাৰ ফলত আপুনি বহুত লাভম্বিত হ'ব বুলি মই ভাবোঁ।
হয়।
হয় বাকী আপুনি এতিয়া অ আৰু কি কওঁ? আপুনি কওকচোন কিবা।
নাই মোৰ এই ব্যস্ততাৰ খাতিৰত এফালে যাবলগীয়া হৈ আছে।
হয় কোনফালে?
এই অলপ ঘৰৰ এনেকে বজাৰ কৰিবৰ বাবে গিহিনিয়ে কৈ আছে নেকি কিবা বজাৰ অলপ কৰি আনিব লাগে।
অ হয় বজাৰ মানে আপোনাৰ ঘৰৰ ওচৰত আছেনে বজাৰ?
উ ঘৰৰ ওচৰতে অলপ।
হয় মানে আপোনাৰ যাতায়াতত কোনো ধৰণৰ অসুবিধা নহয়?
নহয় নহয় অ মই খোজকাঢ়িয়ে অহা যোৱা কৰিব পাৰোঁ।
অ হয় তেতিয়াহ'লেতো কোনো অসুবিধাৰ প্ৰশ্নই নুঠে। হয় হয় মই বুজিছো। বাকী আপুনি কথা এটা জ্ঞাত নে?
অঁ কওক অঁ কওক কওক।
অঁ হয় মানে দুদিনমানৰ আগত আপোনাৰ নাৰায়ণপুৰৰ অঞ্চলত চুৰিকাণ্ড হৈছিলে।
অ মই এই বিষয়ে জ্ঞাতো হয় কওক।
হয় আপুনি কি ভাবে? সেই যে চুৰিকাণ্ড হ'ল, সেই চুৰিকাানণ্ড মানে আপোনাৰ নিবনুৱা সমস্যাৰ লগতে জড়িত নে? যে মানে সেই চোৰকেইটাই নহয় মোৰ কথাও শুনি লওক হয়। মানে সেই যোনকেইটা চোৰ সেই চোৰ কেইটা আপোনাৰ কৰ্ম সংস্থাপনৰ অভাৱত পৰি তেওঁলোকে মানে এনেধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে। নে তেওঁলোক মানে সৰুৰে পৰাই সেই মানে পৰিৱেশত ডাঙৰ হোৱা কাৰণে সেই বিষয়টোকে আঁকোৱালি লৈছে। আপুনি কি ভাবে ইয়াৰ বিষয়ে?
অ হয় তেখেতেলোক হয়তো নিবনুৱা সমস্যাটো ভুগি পেলাই এই এনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰে হাতত।
হয়।
ময়ো সেই বিষয়ে ভাবো কাৰণ অভাৱেই স্বভাৱ নষ্ট কৰে যিহেতু এজন লোকে কৈ গৈছে।
হয় হয় মই বুজিছোঁ।
হয়তো তেখেতৰ মনত কিবা বেয়া ভাৱো থাকিব পাৰে, হয়তো তেওঁৰ অভাৱত তো কৰি কৰিব পাৰে। আজি কালি দিনৰ মানু্হ মানুহৰ মনৰ কথা আপুনিও বুজি নাপায়, হয়তো ময়ো বুজি নাপাওঁ।
হয় যিহেতু বৰ্তমান দিনত আপোনাৰ জনসংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই পাই গৈ আছে কিন্তু সেই জনসংখ্যা বৃদ্ধি পোৱাৰ পিছতো আপোনাৰ যোনখিনি চৰ চকাৰী বিষয়া মানে, চৰকাৰী চাকৰি সেইখিনি কমি কমি আপোনাৰ আহি আছে যাৰ ফলত কৰ্ম সংস্থাপনৰ অভাৱ হৈছে, কিছুমান আপোনাৰ বেচৰকাৰী খণ্ডত যদিও যোগদান কৰিছে তেওঁলোক মানে, সেইমতে লাভৱান হোৱা নাই যাৰ ফলত তেওঁলোকে মানে, সেই বেচৰকাৰী খণ্ডতো আপোনাৰ থাকিব নোৱাৰি তাৰ পৰাও নিৰাশ হৈ ঘূৰি যাব লগা হৈছে
হয়, হয়
হয়, কিছুমান তাৰে আপোনাৰ ঘৰত বহি থাকিব লগা হয়
হয়, মোক এই কথাবিলাক ময়ো লক্ষ্য নকৰা নহয় ময়ো লক্ষ্য কৰিছো কিন্তু দুজন বা এজন ব্যক্তি গটয়াই মিলি পৰিৱেশ সলনি কৰিব নোৱাৰে পৰিৱেশ পৰিস্থিতি
হয়,
সেই বিষয়ে হয়তো আপুনি জানে
হয়, হয়, মই জানো বাকী তেন্তে ইমানতে আমাৰ কতুপকথন মই সামৰিব বিচাৰিছো, যিহেতু বহুত সময় হৈ গৈছে সময় উকলি কৰিছে হয়, সেয়েহে অ', শুভ ৰাতি আপোনাৰ দিন শুভ হওক আপুনি ভালদৰে যাতে ৰাতি শুব পাৰে, সেয়াই কামনা কৰিছো, বিদ্যুতো যাতে ৰাতি থাকে
হয়, হয়, শুভ ৰাতি
হয়, শুভ ৰাতি ধন্যবাদ হয়, -